হয়, নমস্কাৰ। বৰ্তমান খবৰ খাতি কোৱাচোন তোমাৰ?
খবৰ পাতি মানে এইয়া আৰু ভাল বেয়াাৰ মাজতে আছোঁ জীয়াই।
অউ ভাত পানী খোৱা হ'ল।
এতিয়ালৈকে খোৱা হোৱা নাই বাৰু। এই বনাই থোৱা আছে খাম আৰু।
ফালে বতৰ পৰিস্থিতি কেনেকুৱা?
বতৰৰ পৰিস্থিতি স্বাভাৱিক দৈনিক যেনেকুৱা চলি আছে তেনেকুৱাই আৰু। তোমাৰ ৰাতিপুৱা এবেলা বৰষুণ দিলে তাৰপিছত এতিয়া ৰ'দ। আকৌ কেতিয়া বৰষুণ দিব একো অনুমান কৰিব নোৱাৰি।
হয়,
তাত কেনেকুৱা
আমাৰ ইয়াতো ছেম একেই ৰাতিপুৱা বৰষুণ দিছিলে। তাৰ পৰা এতিয়া কৰুত ওলাইছে। মই কাপোৰ অলপ ধুব লগীয়া আছিলে কাপোৰ খিনি ধুই এতিয়া ৰ'দত উলিয়াই বহিছো। ফুলজাছ
হয়, এইটো মানে আমাৰ এটা দৈনিক কাৰ্যলিপিয়ে এনেকুৱা হৈ পৰিছে বতৰটোৰ ক্ষেত্ৰত ৰাতিপুৱা শুই হি আমি ৰ'দ দেখা পাওঁ তাৰপিছত তাৰপিছত অলপ পিছত বৰষুণ আহে তাৰপিছত আকৌ ৰ'দ আহে আৰু এই
হয়
কাৰ এই কালচোৱা বতৰ এনেকুৱাই থাকে বুলি মানে গম পাইছোঁ মই।
অ', বৰ্তমান যিহেতু খেতি পথাৰৰ দিন তেনেকুৱা বতৰ হলে অকমান খেতিয়কৰ সুবিধাজনক হয়।
হয়, হয়, আমাৰ মানে অসমখন এখন বতৰেও সময়ে সময়ে মানে আমাক যিখিনি যেনেকুৱা ধৰণৰ বতৰ আমাৰ প্ৰয়োজন হয় তেনেকুৱা ধৰণৰ বতৰৰ মানে যোগানটো ধৰিয়ে থাকে প্ৰায় যদিওবা মানে যোৱা বৰ্ষটোত খৰাং পৰিস্থিতি এটা সৃষ্টি হৈছিল, তথাপিও প্ৰায়বিলাক সময়ত মানে সেই পৰিস্থিতিটোৰ সৃষ্টি নহয়, যেতিয়া আমাক বৰষুণ লাগে তেতিয়া আমি বতৰৰ পৰা বৰষুণ পাই যাওঁ। যেতিয়া ৰ'দৰ প্ৰয়োজন হয় আমি ৰ'দটো পাই যাওঁ সেইবাবে মানে আমাৰ এই অসমৰ ভূমি খিনি কৃষিৰ বাবে খেতিয়কৰ বাবে মানে বহুত উপযোগী।
হয়,
কৃষি কৰ্মৰ লগত যিখিনি মানুহ জড়িত হৈ আছে সেইখিনো এতিয়া বৰ্তমান কৃষি কৃষিৰ লগতে অসমত থকা প্ৰায়সমূহ ব্যক্তিক শিকৰ্মৰ লগত এতিয়া জড়িত হৈ যাব। হয়টো আজি, এতিয়াতো মাটি ৰুবলৈ আৰম্ভ কৰিলেই। এতিয়া ধান ৰোৱা কাৰ্যসূচীটো তিনিমাহ মানলৈ চলিয়ে থাকিব। তিনিমাহৰ পিছতহে বৰ্তমান কৃষকসকলে অকমান সকাহ পাব।
ৰহয় আমাৰ কৃষকসকল মানে পুৰা পৰিশ্ৰমী কৃষক, তেওঁলোকে মানে অতীতৰ পৰাই তেওঁলোকৰ পূৰ্বপুৰুষসকলো মানে কৃষি কাৰ্যৰ লগতে যিহেতু জড়িত। গতিকে তেওঁলোকে মানে এই এই ক কষ্ট খিনিক কষ্ট বুলি নাভাবে। যেতিয়া তেওঁলোকে এই কষ্টৰ মানে ফলটো দেখা পাব সোণোৱালী পথাৰখন যেতিয়া সোণোৱালী শস্যৰে উপচি পৰিব তেতিয়া মানে তেওঁলোকৰ মনত এতিয়া যিখিনি পৰিশ্ৰম হৈছিলে এই পৰিশ্ৰমৰ দুখটো নাথাকে। সেয় তেখেতসকলৰ বাবে মানে এইটো এটা স্বাভাৱিক কাৰ্য।
হয়, অসমতটো জানিব পৰা মতে মানে বিভিন্ন ধৰণৰ অলপ
নহয়,
ছে ধান খেতি সামৰি আলু সৰিয়হ মাহ এ ৰবি শস্য় কৰিব। তাৰ পিছতে সেইখিনি সামাৰ পিছত আকৌ পুনৰ বিভিন্ন ধৰণৰ খেতি কি কৰিবলৈ সুবিধা - সুবিধা হ'ব।
হয়।
এতিয়াতো বাৰিষা, এতিয়া বাৰিষাৰ কা'লতো বৰষুণ দিবই। কৃষকৰ এই বৰষুণৰ পানী বৰষুণৰ পানীৰ কাৰণে কৃষকসকলৰ সুবিধাজনক হ'ব। যিহেতু তেওঁলোকে ধান ৰুই আছে। মেইত ধান খেতিত প্ৰচুৰ পৰিমানে পানীৰ প্ৰয়োজন হয়।
ন হয় মানে আমাৰ এই অসমৰ এই জলবায়ুটো বা এই মাটিৰ উৰ্বৰতাটোৱে তেনেকুৱা, এতিয়া আমি যদি বাৰিষা কালত চাওঁ যিখিনি পানী হ'ব সেই পানী আৰ পলস আনিব বা বিভিন্ন সাৰ বিলাক যোনবিলাক জৈৱিক সাৰ, ক ৰাসায়নিক সাৰ আমি দোকানত গৈ কিনিব নালাগে। এই জৈৱিক সাৰৰ যোগানটো মানে আমাৰ প্ৰকৃতিয়ে আমাৰ খেতি পথাৰ বিলাকত যোগান ধৰি দিয়ে। সেয়েহে খেতিৰ মানে উৰ্বৰতাটো কোনোদিন হ্ৰাস নাপায়, কমি নাযায় কোনোদিন। সেয়েহে এইবাৰ খেতি খতম হোৱাৰ পিছতো মানে পিছত আকৌ ৰবি শস্যৰ বাবেও সেই উৰ্বৰতা হ্ৰাস নোপোৱাৰ বাবে আকৌ আমি এয়া খেতি সামৰিয়েই মানে পিছত পিছৰ খেতিখিনি কৰিব পাৰোঁ।
হয়। বৰ্তমান সময়তো কৃষকসকল এতিয়া পথাৰতে আছে। এতিয়া তেওঁলোকৰ জীৱন যাপনটো পথাৰতে থাকিব তিনিমাহ ধৰি। তাৰপিছতহে তেওঁলোকে অকমান সকাহ পাব। কিন্তু বৰ্তমান অসমত মানে কৃষি ভিত্তিক যদিওঁ ৰাজ্য হয়, অসমৰ কৃষক বৰ্তমান সময়ত বহুত কমি যোৱা দেখা পোৱা গৈছে।
হয়
এনেকে যদি কৃষি ভূমি খিনি পৰি থাকে, একো কৃষি কাৰ্য নকৰে তেতিয়া সেই সকলৰ মানে বহুত বিপদ হ'ব পাৰে পৰৱৰ্তী সময়ত।
হয় হয় হয়।
ইয়াৰ ওপৰত যদি চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰে তাৰ কাৰণে কৃষকসকলৰ সুবিধা হ'ব।
হয় হয়। আমি এতিয়া মানে সাম্প্ৰতিক সময়ত যদি চাবলৈ যাওঁ বৰ্তমান খেতি পথাৰত নলগা প্ৰধান কাৰণটো হৈছে মানে আমাৰ যোনখিনি যুৱ প্ৰজন্ম এই যুৱ প্ৰজন্ম খিনি। যুৱ প্ৰজন্মক খিনি আজিকালি বৰ্তমান মানে তেওঁলোকে এই পাৰিশ্ৰমিক যোনখিনি কাম এই কামখিনিতকৈও বেছি তেওঁলোকে মানে বাকী কামখিনিৰ ফালে বেছিকৈ ধাউতি মেলা আমি দেখা পাওঁ। তেওঁলোকে কম সময়ত বেছি উপাৰ্জন। কৰিবলৈ বিচাৰে যাৰ ফলত। তেওঁলোকে কৃষিকাৰ্যৰ পৰা যিমান পাৰে বিৰত থাকে, বহু লোক মানে আমাৰ অসমত উদ্যোগৰ অভাৱ হোৱাৰ বাবে তেওঁলোক বেলেগ দেশলৈ বা বেলেগ ৰাজ্যলৈ। সেই উদ্যোগ বিচাৰিও যোৱা দেখা পোৱা যায়। যদিও বা আমাৰ অসমৰ কৃষি পথাৰবোৰ এনেই থাকে। তাত কিন্তু তেওঁলোকে আমি খেতি কৰাতো দেখা পোৱা নাযায়। মানে ইয়াৰ মূল কাৰণটো আমি সেইটোকে ক'ব লাগিব। হয়তো বহুত খিনি যুৱক যুৱতী বা বহুখিনি আমাৰ প্ৰজন্মৰ সেই মানুহসকলে এই কৃষি কাৰ্যৰ লগত জড়িত হ'ব নিবিচাৰে। তাৰ কাৰণটো হৈ গ'ল, সেই কৃষি কাৰ্যৰ লগত যথেষ্ট পৰিশ্ৰমো হয় আৰু লগতে বহু সময়ো আমাৰ প্ৰয়োজন হয়। সেয়েহে তেওঁলোক হয়তো এই কাৰ্যৰ লগত জড়িত হবলৈ নিবিচাৰে। যদিহে মানে তেওঁলোকৰ ওচৰত এনে কিছুমান আঁচনি আহে, যে যিবোৰ আঁচনিৰ জৰিয়তে তেওঁলোকে যিমান। পৰিমাণৰ খেতি কৰিব যিমান পৰিমাণৰ পৰিশ্ৰম কৰিব সিমান পৰিমাণৰ শোষণ আহৰণ কৰিব পাৰে, যদি বজাৰত কৃষকৰ পৰা সেই বস্তুসমূহ সৰহ দামত উম, ক্ৰয় কৰা কোনোবা ওলাই বা চৰকাৰে এনেকুৱা নিৰ্দিষ্ট কিছুমান আঁচনি উলিয়াই যে। এই ধানৰ বিনিময়ত। তেওঁলোকে ইমান টকা পাব লাগিব, এনে কিছুমান আঁচনি যদি আহে তেতিয়া হয়তো তেওঁলোক আকৌ খেতি। দৰব পালে, মনোনিৱেশ কৰা আমি দেখা পাম হয়তো সুদূৰ ভৱিষ্যতে।
হয়। বৰ্তমান সময়ত যদি চৰকাৰখনে কৃষকৰ মানে অকমান। কৃষকৰ কাৰণে যদি অকমান আঁচনি উলিয়াই। তেওঁলোকক অকমান সকাহ প্ৰদান কৰে, তেতিয়া নৱ প্ৰজন্মৰ প্ৰজন্মসমূহ ইচ্ছুক ভাৱে কৃষি কৰ্মৰ লগত জড়িত হ'ব পাৰিব। তেওঁলোকে কৃষিকৰ্মহ কৰি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিব।
হয়। এতিয়া টো এনেধৰণৰ যিহেতু এটা বহুত। আমাৰ পাৰম্পৰিক এটা কাৰ্যসূচী, আমাৰ অতীতৰ মানুহখিনিও সেই কৃষি কাৰ্যৰ লগতে জড়িত আছিল। উম। বৰ্তমান সময়ৰো সেই যুৱক যুৱতীসকলে সেই কৃষি কাৰ্যৰ ফালে ধাউতি মেলাবৰ বাবে। আমাৰ চৰকাৰেও কিছুমান সজাগতা ব্যৱস্থা ল'ব লাগিব, বা সচেতন কৰিব লাগিব যে কৃষি কাৰ্য কৰিও কেনে। তেনেকৈ স্বাৱলম্বী হ'ব পাৰে বা কৃষিকাৰ্য কৰিও কেনেদৰে। বহুত পৰিমাণৰ টকা উপাৰ্জন কৰিব পাৰে বা তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে। এই বিষয়বোৰত। সম্পৰ্কে যদি চৰকাৰে কিছুমান বিশেষ আঁচনি উলিয়াই বা বিশেষ পদ্ধতি উলিয়াই আমাৰ যুৱক প্ৰজন্মৰ মাজত সেইবোৰ প্ৰচাৰ কৰে, তেতিয়া হয়তো। আকৌ আমি পুনৰ যি খেতি বাতি আমাৰ সেই সেউজীয়া শস্যৰে ভৰা যি। পথাৰ সেই পথাৰৰ আমি আকৌ দেখিবলৈ পাম বুলি মই ভাবোঁ।
বৰ্তমান সময়ত দেখা পোৱা যোয় অসমৰ বহু বহু ভূমি। কৃষি কৰ্ম নকৰাকৈ এনেধৰণে বি এনেধৰণে পৰি থকা দেখা যায়।
হয়।
এই ক্ষেত্ৰত যদি চৰকাৰে কিছু পদক্ষেপ লয় তে এতিয়া সেই ভূমি খিনিও পৰি থাকিব নোৱাৰে। কৃষকসকলক যদি কিছু সুবিধা সূতিয়া প্ৰদান কৰে তেতিয়া। সেই ভূমিখিনিতে অসমত যিসকল নিবনুৱা আছে, নিবনুৱাসকলে তাতে কৃষি কৰ্মৰ লগত জড়িত হৈ নিজৰ এটা। কাৰ্যনিৰ্বাহ হিচাপে কৰি নিজৰ জীৱন, জীৱন-যাপন কৰাত অকণ সুবিধা হ'ব।
হয়।
এই ক্ষেত্ৰত চৰকাৰে কেনেকুৱা পদক্ষেপ ল'লে নৱপ্ৰজন্মসমূহ আগুৱাই যাব পাৰিব বাৰু।
হয়। এই ক্ষেত্ৰত মানে আমি যদি চাবলৈ যাওঁ যিহেতু আমি চৰকাৰখন আমি নিজে গঠন কৰা এখন চৰকাৰ। চৰকাৰখনে আমাৰ বাবে চিন্তা কৰাটো চৰ কাৰৰ একোটা দায়িত্। আমি যদি চাওঁ এতিয়া বহু খিনি গাঁৱত মানে বহুখিনি মাটি আপুনি কোৱাৰ দৰে বহু মাটি মানে এনেই চন পৰি থকা দেখা পোৱা যাওঁ। তাৰ পৰিৱৰ্তেও সেই গাঁওখনত। আৰু যথেষ্ট পৰিমাণৰ যুৱক যুৱতী চাকৰিৰ অভাৱত আমি এনেই থকা দেখা পোৱা যায়। মানে নিবনুৱা সমস্যাত ভুগি তেওঁলোক হতাশ হৈ থকা দেখা পাওঁ। যদি তেনেকুৱা কিছুমান তেনেকুৱা কিছুমান পৰিস্থিতিত চৰকাৰখনে সেই যিমান খিনি নিবনুৱা আছে। অঞ্চলটোৰ সকলো নিবনুৱাকে এক লগ হৈ। এটা কিছুমান সাহাৰ্য্য প্ৰদান কৰে, যে সেই মাটিখিনিৰ বাবে আমি চহাই দিয়াৰ ব্যৱস্থা কৰি দিম। আমি সেই মাটিখিনিৰ বাবে উপযুক্ বীজ দিয়াৰ প্ৰ-প্ৰচেষ্টা কৰিম। আপোনালোকে মাত্ৰ সেই নিবনুৱাকে জনে মিলি সেই মাটিখিনিত এইটো খেতি কৰক আৰু আমাক ইমান পৰিমাণৰ শস্য উলিয়াই দিয়ক তাৰ পৰিৱৰ্তে আমি ইমান টকা দিম, তেন্তে তে-তেনেকুৱা যদি হয় ব্যৱস্থাটো তেতিয়া হয়তো নিবনুৱা সমস্ সমস্যাটো দূৰ হ'ব, আৰু লগতে সেই চন পৰি থকা মাটিখিনিও বাচি যাব। এনেকুৱা কিছুমান আঁচনি বা ব্যৱস্থা হাতত ল'ব পৰা হয়।
হয়। আমি সকলো আশাবাদী অসম চৰকাৰৰ ওপৰত। যে চৰকাৰে সকলো কাম সুচাৰুপে কৰি যাওক আৰু বৰ্তমান সময়ত অসমত যি নিবনুৱা সমস্যা আছে এই নিবনুৱা সমস্যা লৈ এটা মানে কৃষি কৰ্মৰ ক্ষেত্ৰ ততেই এটা সুন্দৰ
কৃষিকৰ্মৰ জৰি়য়তে মানে আমাৰ নিবনুৱা সমস্যা দূৰ কৰাৰ এটা প্ৰচেষ্টা গঢ়ি উঠক। আৰু তাৰ ফলত মানে আমাৰ অসম-অম ৰাজ্যখনৰো অৰ্থনৈতিক ক্ষেত্ৰত বিকাশ হ'ব। আৰু আমাৰ হতাশাত ভোগা নিব বনুৱাসকলেও কিছু সকাহ পাব। লগতে সেই অঞ্চলটোৰো অঞ্চলটোৰো উন্নতি হ'ব। আৰু যিহেতু খেতি-বাতিৰ চৰকাৰ খেতি-বাতি কৰি যদি আমি বিহম পৰিমাণৰ আমি ধন আসন ক কৰিব পাৰোঁ। তেন্তে চৰকাৰ আমাৰ পৰা কৰ হিচাপে যথেষ্ট খিনি টকা তেওঁলোক সংগ্ৰহ কৰিব পাৰিব। যাৰ ফলত আমাৰ চৰকাৰখনৰো যথেষ্ট উন্নতি হ'ব। যিহেতু বৰ্তমান সময়ত আমি চাবলৈ গ'লে আমাৰ চৰকাৰৰ বহুতো কৰ আছে। তেওঁলোকৰো বহুতো ধাৰলৈ লোৱা পইচা আছে, সেই পইচাখিনি যহেতু তেওঁলোকে কৰৰ জৰিয়তেই আমাৰ পৰা উঠাবলৈ চেষ্টা কৰে। তেনে কোৱা পৰিস্থিতি কিছুমানতো মানে প্ৰত্যক্ষ প্ৰকাৰে নহ'লেও পৰোক্ষ প্ৰকাৰে কেনেবাকৈ নহয় কেনেবাকৈ হ'লেও অকণমান হ'লেও সহায়ৰৰ হাত আগবঢ়াব।
হয়।
ভাল লাগিলে আপোনাৰ সতি যোগাযোগ কৰি বহুত দিনৰ মূৰত। আপোনাৰ সতি কথা পাতিলো। আকৌ এদিন সময় উলিয়াই আপোনাৰ সতে এই বিষয়ে আলোচনা কৰিম।
হয় আকৌ লগ পাম খুব শীঘ্ৰেই।
হয়।
ৰাখিছোঁ দিয়ক তেন্তে ধ